উম সুন অ শুনিছো।
অ মইও শুনিছো।
অ
কি কৰি আছা? অ এ ভইচটো ভাল হৈছে। মইও এই এনেই বহি আছো।
উম কিবা খালা?
বাকী ভাল আৰু? ন?
ভালেই দিয়া খোৱা বোৱা কৰিলা?
অ, হা আহ কি কৈছা?
খোৱা বোৱা কৰিলা?
অ খালো।
অ, অ খোৱা বোৱা হল দিয়া। আজি বহুত গৰম।
অ আজি সঁচাকে বৰ গৰম পৰিছে এইকেইদিন বতৰটো খেলি মেলি নিচিনাকে এদিন বৰষুণ এদিন ৰদ
অ গৰমত এই দৈ খালে ভাল লাগে ন দৈ?
অ দৈ
গাটো ঠাণ্ডা পৰি থাকে, অ দৈ এ মানে অসমীয়া মানুহে যেনেকে বনাই আৰু দৈ টো যে একদম খাটি গাখীৰখিনি টেকেলিত দি অ দুই তিন দিন থৈ দিলেটো সেইটো হৈ যায় বাকী । মিঠা দৈ এনেকুৱাখিনিটো ৰেচিপি বেলেগ-বেলেগ থাকে মানে তাৰ হেৰি কি বুলি কয় বনোৱা এ প্ৰণালী বেলেগ-বেলেগ থাকে, অ বেলেগ-বেলেগ থাকে যেনেকুৱা উম মানে, আমি মানে একদম জোনটো মানে মানুহে মানে সাধাৰণ ভাৱে মানে জোনটো ব্যৱহাৰ কৰে।
অ, আমাৰ এনেও অ অসমীয়া পৰম্পৰাগত খাদ্যবোৰ খুব ধুনীয়া ধুনীয়াই ব্যঞ্জনেৰে । ভাল লাগে প্ৰত্যেকটো ব্যঞ্জন। খাই ভালেই পাওঁ অসমীয়া
হয় দিয়া অসমীয়া মানুহৰ এনেও আজি কালিতো বিদেশৰ পৰাও অসমলৈকে আহে খাবৰ কাৰণে।
আমাৰ অসমীয়া মানুহৰ খাদ্য সোৱাদেই সুকীয়া।
অ সেইটোতো হয় বাৰু সঁচা কথা অ বিহু বিলাকত যেনেকে মানে বনোৱা পিঠা পনা
আৰু বহুতে কয় নহয় অসমীয়া পৰম্পৰাগত খাদ্যত স্বাস্থ স্থ্যৰ স্বাস্থ্যকৰো হয় বুলি। কাৰণ বিশেষকে আমাৰতো ঘৰতে বনোৱা হয় ন।
উম এবাৰ কাজিৰঙাত যে বাহিৰৰ পৰা মানুহ মানে এহাল আহিছিলে।
অ বিদেশৰ পৰা।
অ তাত মানে খাই চ ছিলে নহয় তেওঁলোকে এঘৰ মানুহৰ তাত। অসমীয়া বস্তু মানে উম, বনাইছিলে বহুত বিধ বনাই খুৱাইছিলে তেওঁলোকে মানে ইমান ভাল পাইছে মানে। বহুত ভাল পাইছে তেওঁলোকে
তোমাৰ মাতটো অহা নাই, অ কোৱা।
অ, অকণমান নেটৱৰ্ক প্ৰব্লেম নেকি মানে ইন্টাৰনেটৰ কিবা অকণমান খেলি-মেলি হৈ আছে হবলা।
অ, মাজে মাজে শুনা পাওঁ আকৌ মাজে মাজে শুনি নোপোৱা হৈ যাওঁ।
উম, এই বৰষুণ নাই বা বতৰৰ
তুমি পিঠা লাৰু খাই ভাল পোৱা নাই?
অ ভাল পাওঁ।
অ মোৰ যে বহুত ভাল লাগে পিঠা লাৰু খাই অ নাৰিকলৰ পিঠা। মই বনাবলে লাডু বনাব জানো বাৰু কিন্তু পিঠা বনাই চোৱা নাই।
অ মই জানো নাৰিকলৰ পিঠা তিলৰ পিঠা এনেকে বনাব অ জানো।
বিহুৰ সময়ততো বনোৱা হয়য়ে চাগে?
অ হৈয়ে ভাল লাগে বনাই বহুত। শিকিবা বনাব
অ শিকিব লাগিব।
তাকে
তুমি আৰু কি কি ব্যঞ্জন বনাব জানা? অসমীয়া পৰম্পৰাগত খাদ্যৰ
জানো তেনেকে আমাৰ যেনেকে ঔটেঙা দি বনাই দালি আৰু
গৰমত খাই ভাল লাগে।
অ মানে আজিকালি এতিয়া গৰমত বনোৱা বস্তুয়ে থাকে মানে আচলতে মায়ে বেছি বনায়।
অ মাৰ হাতৰ খাইো ভাল লাগে নিজে বনালে কেতিয়াবা সোৱাদে নাপাও বস্তুতটো মাহঁতি বনাই দিলে যেনেকুৱা ভাল লাগে। মই যে নিজে নিজে যদি কিবা বনাও বেয়া হলেও খাই থৈ দিওঁ আৰু একো আপত নকৰো কিন্তু মাহত ততে বনোৱাততহে আপত্তি হয়
উম হয় দিয়া।
কিন্তু আমি ইমান অসমীয়া ব্য ব্যঞ্জ বোৰ‌ ইমান ধুনীয়া ধুনীয়া হৈছে খাদ্য আছে যদিও আজিকালি মানুহে ফাষ্টফুডতে বেছি গুৰুত্ব দিয়ে।
অ বাহিৰা খোৱাবোৰ যত তেল মছলা বেছি থাকে ন সেইটো
ফাষ্টফুড এতিয়া ইমানেই জনপ্ৰিয় হৈ গৈছে। ছে
মানুহে মানে ভাত খোৱাটোৱে কমাই দিছে।
অ মই কিন্তু ভাত খাই ভাল পাওঁ মোৰ ৰুটি খাই ইমান ভাল নালাগে ভাত খাই বেছি ভাল লাগে। তুমি ৰুটি খোৱা নে ভাত বেছি ভাল পোৱা?
অ ভাতে খাম মই দেই।
ভাতে ভাল লাগে।
উম। এতিয়া গৰম দিনত নেমু চৰ্বত অলপ বনাই খালে
অ একদম গা ভাল লাগি আহে অ।
তোমাক কৈ পেলাই যে মোৰ নিজৰহে খাব মন গৈছে। এতিয়াই যেন বনাই হম তোমালোকৰ তাত বতৰ কেনেকুৱা?
বতৰ আজি গৰম। ৰাতিপুৱাৰ পৰা ৰদে দিছে, এতিয়া সন্ধিয়া সময়ত- গধূলি সময়ত অলপমান বৰষুণ দিয়া যেন কৰিছিলে কিন্তু জোৰত নাই অহা। চিপ-চিপকে দিছিল অলপ।
অ ডাৱ মানে এতিয়া ডাৱৰীয়া আৰু ন?
ডাৱৰীয়া নহয় বাৰু এতিয়াতো সন্ধিয়াই হল। এতিয়া ঠিকে আছে। দুপৰীয়া ইমান গৰম। সন্ধিয়া হয় মানে পোহৰে হৈ আছে আৰু অলপ চলপ, সন্ধিয়া হ'ল বুলিয়ে ক'ব পাৰি।
আমাৰ ইয়াত এহ, দেৰিকে হয়, তোমালোকৰ পিছত হয়।
অ।
এ ঘণ্টামান পিছতহে হব আমাৰ সন্ধিয়া।
অ
আমাৰ ইয়াত পুৰা পোহৰ হৈ আছে।
পোহৰ হৈ থাকিলে ভাল লাগে এনুক খোৱা সময়ত বাহিৰত বহি ভাল লাগে।
উম হওঁতে হয় এই গৰম। উম ফুলৰ বাগিছা মায়ে বহুত ভাল পায়। আছে। তোমালোকৰ আছে?
যে সৰুকে এখন বেছি ডাঙৰ নয় নহয় আৰু এনেই মাৰ ভাল লগা ফুল কিছু কিছুমান ৰোৱা আছে
অ আমাৰো সৰুৱে আছে ইমান ডাঙৰ নাই।
কি কি ধৰণৰ ফুল আছে তোমালোকৰ ঘৰত?
এ হেৰি আছে গোলাপ ফুল আছে তাৰপিছত জবা ফুল আছে আৰু বেলি ফুল আছে নেকি, মানে এনে নাৰ্জী ফুল আছে বাৰ বাজি ফুল আছে।
অ। তাতে সেৱাসমূহ বাঢ়িব ইমান ভাল লাগেই।
অ', শেৱালি ফুল বহুত ভাল লাগে ন?
অ আৰু তগৰ ফুল।
তগৰ ফুল আৰু শেৱালি ফুলৰ গোন্ধটো বহুত ভাল লাগে মোৰ
ময়ো বৰ ভাল পাওঁ।
উম
তুমি বিহু নাচিব জানানে বা?
মই অলপমানহে জানো ইমান ভালকেও মই নাজানো কিন্তু এ জানো আৰু অলপ মানে নানাছোঁ কিন্তু তুমি জানানে নাই? উম, তুমি নাচানে নাই?
তাত বতৰ কেনেকুৱা তোমালোকৰ তাত?
আমাৰ ইয়াত বতৰ এতিয়া উম, আবেলি হ'ল ন' এতিয়া ঠিকে আছে বতৰ।
অ', আম খাইছা নে পিছে গৰমত?
অ', আম খাইছো, তুমি খাইছা?
আম খাইছো কেচ আম খাইছো, খোৱা হৈছেনে?
অ', কেঁচা খাইছো, চাটনি বনাই।
অ'।
ভাল লাগে খাই।
অ', ভাল লাগে।
আৰু কি খাই ভাল
লোভ-লোভৰ পানী পৰি যায় আম বুলি কলে।
হা হা।
আম বুলি ক'লে লোভৰ পানী পৰিয়ে যায়।
হয় দিয়া। লিচু খালানে নাই তুমি?
এ এতিয়া আমাৰ মানে ঘৰত নাই, এনে বজাৰৰ পৰা কিনি খোৱা হৈছে। এদিনেই আনিছি দেউতাই বজাৰৰ পৰা। এবাৰেই খালো আৰু। কি দাম লিচুৰ বজাৰত।
হয় দিয়া।
তোমাৰ খোৱা হৈছে নে লিচু?
হা হা?
তোমাৰ খোৱা হৈছে নে লিচু?
অ', লেচু এইবাৰ খাইছোঁ, ভাল লাগে লেচু খাই। লেচু আকৌ অলপ দিন উলাই পেলে, লগতে নাইকিয়া হৈ যায়। হেল্ল'।
নেট ৱৰ্কটো বৰ দিগদাৰ দিয়ে।
অ', বতৰটো বেয়া হৈছে যে সেইকাৰণে নেকি?
হয় চাগে। আৰু আজিকালি বতৰবোৰ একো ধৰিবয়ে নোৱাৰি এদিন বৰষুণ দিয়ে, এদিন ৰ'দ দিয়ে। বুজিয়ে নাপাইছোঁ কি হৈ যে
দিনতটো ইমান ৰদ দিলে ভাবিছিলো এতিয়া গৰমেই হব কিন্তু এতিয়া আকৌ বৰষুণৰ কাৰণে মানে ডাৱৰ হৈছে আঅ। হেল্ল? শুনা পাইছা? হেল্ল ইমান গৰম বহুত গৰম পৰিছে দেই। থাকিব হলে ঠাণ্ডা পানী খাব লাগিব আৰু। তেতিয়াহে গাটো ঠাণ্ডা পৰিব ঠাণ্ডা পানী খালে। নেটৱৰ্কটো ইমান বেয়া কৰিছে আজিকালি বহুত বেয়া কৰিছে নেটৱৰ্কটোৱে। বতৰৰ কাৰণে নে কি এ নে। ধৰিব পৰা নাই আৰু। উম ঠিকে আছে। হব দিয়া নহলে ৰাখিছো দেই।